হেল্ল'!
অ' কি কৰিছে
অ' তোৰ মাতটো বুজা নাই ভালকে ক।
তাৰপিছত তেতিয়া কি কৈ আছিলি? ফোনটো কাট খাই গুচি গেল।
অ' তইয়ে সেই কৰি সুধি আছিলি নহয় মোক। মানে যোগাযোগ দক্ষতাটো সেই কিয় প্ৰয়োজন সেইটো কৈ আছিলি।
অ' অ'।
মানে যোগাযো যোগাযোগ দক্ষতাটো প্ৰয়োজন হয় ধৰ নিজৰ যিটো ধাৰণা আছে সেই ধাৰণাটো মানে স্পষ্টভাৱে প্ৰকাশ কৰবা কাৰণে। তাৰপিছত দলীয়ভাৱে এটা কাম কৰাৰ কাৰণে যোগাযোগটো প্ৰয়োজন। তাৰপিছত ধৰ, যিটো সাক্ষাৎকাৰ আছে সাক্ষাৎকাৰত সফল হ'বৰ কাৰণে আৰু নেট দ্বিতীয়টো প্ৰদৰ্শনৰ বাবে মানে যোগাযোগ স্কিলটো মানে প্ৰয়োজন আৰু মানে।
ছা, এনে কি ক্ৰিটিকেল চিংগিংটো কি?
ক্ৰিটিকেল থিংকিং, ক্ৰিটিকেল থিংকিং মানে সেইয়ে ধৰ- মানে ধৰ, কোনো বিষয়ত মানে যুক্তিসংগতা হয় মানে বিশ্লেষণ কৰিব লাগে আৰু বা- প্ৰমাণ মূল্যয়ন কৰা আৰু সঠিক সিদ্ধান্ত লোৱাৰ যিটো ক্ষমতা আছে সেইটোকে মানে- ক্রিটিকেল থিংকিং বুলি কয় আৰু।
আৎচ্ছা আৰু লাইফ লং লাৰ্ণিং।
লাইফ লং লাৰ্ণিং মানে চা শিক্ষা মানে কেতিয়াও মানে শেষ নহয় ন। তই জীৱনৰ মানে অন্তিম পৰ্য্যায়লৈকে মানে তাই শিখি যায়ে থাকবা পাৰা। ত' মানে- যেতিয়া ধ নতুন প্ৰযুক্তি হওক, নতুন দক্ষতা আৰু মানে নতুন জ্ঞানটো মানে শিকি থাকালি শি- কি থকাটোকে মানে লাইফ লং লাৰ্ণিং বুলি কয় আৰু।
উম, মানে আমাৰ ভাৰতত শিক্ষা আৰু স্কিল ডেভেলপমেণ্টৰ মানে কি কি উদ্যোগ আছে?
এ বিভিন্ন ধৰণৰ উদ্যোগ দেখা পায় আমাৰ ভাৰতত তাৰ উপৰিও চাবি- দক্ষতা বিকাশৰ কাৰণে হওক, ত' ডিজিটেল শিক্ষা হওক উদ্যোগিতা হওক- তাৰপিছত বৃত্তিমূলক প্ৰশিক্ষণ, তাৰপিছত এ শিল্প শিক্ষা- স শিল্প শিক্ষা সহযোগিতা হক তাত আৰু যিবিলাক নতুন শিক্ষা নীতি আছে- সেইবিলাকৰ জৰিয়তে মানে ধৰক- যিটো দক্ষ জনশক্তি মানে গঢ়ি তোলাৰ ওপৰত মানে গুৰুত্ব দিয়া হৈছে আৰু মানে।
অঁ' আৰু তোৰ অসমত মানে কি কি ক্ষেত্ৰত স্কিল ডেভেলপমেণ্টৰ সুযোগ আছে?
অসমত চবেই চাহ উদ্যোগ তাৰেপিছত কৃষি হওক, বাঁহ আৰু হস্ততাঁত শিল্প- তাৰপিছত পৰ্যটন, তথ্য প্ৰযুক্তি- স্বাস্থ্য সেৱা, খাদ্য প্ৰক্ৰিয়াকৰণ- তাৰপিছত উদ্যোগিতা আৰু ডিজিটেল সেৱা জৈৱিক- কৃষি, এইবিলাক ক্ষেত্ৰত মানে আমাৰ যিটো মানে- স্কিল ডেভেলপমেণ্ট তাৰ মানে সুযোগ আছে আৰু মানে অসমত।
আৎচ্ছা আৰু তোৰ ইয়াৰ মুখ্য সমস্যাবোৰ কি?
সমস্যাবোৰ মানে চা, সেই আৰু ধৰ গুণগত শিক্ষাটো মানে সকলো ঠাইতে মানে সমান নহয়। কিছুমান ঠাইত ভাল কিছুমান ঠাইত অলপ বেয়া থাকে বা যিটো ব্যবহায়- প্ৰশিক্ষণৰ অভাৱ তাৰ পিছত ডিজিটেল বিভাজন হয়। ডিজিটেল বিভাজন মানে সেই আৰু ধৰ, কিছুমানৰ তাত মোবাইল থা- কে বা উম, ভাল মোবাইল নাথাকে বা ইন্টাৰনেটৰ অভাৱ সেইটো আৰু মানে ডিজিটেল বিভাজন। তাৰপিছত- ভাষাগত বাধা হওক, তাৰপিছত দক্ষ প্ৰশিক্ষকৰ অভাৱ- তাৰে পিছত আৰু মানে শিক্ষাৰ সৈতে মানে উদ্যোগৰ সংযোগ কম আৰু মানে, এইবিলাক মানে চেলেঞ্জ আছে আৰু মানে।
উম উম' আৰু ভৱিষ্যতে তোৰ শিক্ষা আৰু স্কিল ডেভলপমেণ্টটো মানে কেনেকুৱা হ'ব?
চা, সেইটোৰ ক্ষেত্ৰত মানে এ আই হওক বা ৰবটিকচ হওক- তাত ভাাৰচুৱেল ৰিয়েলিটি তাত অনলাইন চাৰটিফিকেশন- মাইক্ৰ ক্ৰেডিডেঞ্চিয়েলচ, গ্ৰীন স্কিল- স্পেচ টেকনলজি ডাটা চাইন্স আৰু যিটো ডিজিটেল এণ্টাৰপ্ৰিনেছে আছে- এইবিলাকে মানে এই বস্তুকেইটা মানে যিটো শিক্ষাৰ ধাৰণা আছে, সেই ধাৰণাটো সলনি কৰি দিব আৰু। আৰু তেতিয়া মানে কেৱল তেতিয়া সেই সময়ত মানে তৰ ডিগ্ৰী থাকিলে মানে একো নহব আৰু মানে। আ দক্ষতাৰ মানে যিটো অ অভিযোজনা, অভিযোজনা সমতা আছে সেই এই দু- টা বস্তু মানে অধিক গুৰুত্ব লাভ কৰিব আৰু মানে।
অও' সেইটোৱে মানে।
উম উম'
মোৰ তোক মানে আৰু এটা টপিক সুধবা আছিল।
অ অ কি
সাংস্কৃতিক ঐতিহ্য সংৰক্ষণৰ ওপৰত মানে
অ অ অ
এনে সাংস্কৃতিক ঐতিহ্য সংৰক্ষণ মানে কি অলপ কচোন বহলাই
সেইটো মানে চাবি সেই মানে সাংস্কৃত
লাগব কিন্তু
সাং তই শুধছা মোক সাংস্কৃতিক ঐতিহ্য মানে কি ন সেইটো হোদছা
নহয় মই কৈছো তোৰ সাংস্কৃতিক ঐতিহ্য মানে কি সেইটো
অ অ এটো কিবা খাই আছা যদি খাই ল কিবা খাই আছা নিকি
নাই নাই খঅ জাষ্ট ব গ'ল
ন খাই লও খাই লও মানে চা সাংস্কৃতিক ঐতিহ্য মানে
আহ মানে অতীতৰ পৰা যিটো লাভ কৰি আহিছে সেই মানে সেই সকলো মূল্যবান সম্প সম্পদ হওক ত জ্ঞান হওক শিল্প পিছত পৰম্পৰা আচাৰ ব্যৱহাৰ তাৰপিছত তাৰ জীৱনশৈলী হওক আৰু মানে যিবোৰে মানে এখন সমাজৰ মানে এটা পৰিচয় গঢ়ি তোলে আৰু আৰু ধৰ ইয়াৰ ভিত চৰ মানে দৃশ্যমান আৰু অ দৃশ্যমান আৰু অদৃশ্য দুয়োটা ধৰণৰ মানে ঐতিহ্য অন্তৰ্ভুক্ত থাকে আৰু টেনজিবল আৰু ইনটেনজিবল দুয়োটা ধৰণৰ ঐত মানে ঐতিহ্য মান অন্তৰ্ভুক্ত হৈ থাকে আৰু
আচ্ছা এনে দৃশ্যমান আৰু অদৃশ্যমান ঐতিহ্যটো কথা ক'লি যে তাৰ মাজত পাৰ্থক্য কি
চা দৃশ্যমান ঐতিহ্য মানে হৈছে মন্দিৰ হওঁক দূৰ্গ হওক স্মৃতি শুদ্ধ হওক পুৰণি ঘৰ তাৰপিছত মূৰ মূৰ্তি পাণ্ডুলিপি এইবিলাক মানে হ'ল মানে দৃশ্যমান ঐতিহ্য মানে যিবিলাক আমি দেখা পাওঁ আৰু
আৰু অদৃশ্য ঐতিহ্য হল ভা ভাষাটো তাৰপিছত লোকগীত নৃত্য উৎসৱ হস্তশিল্প তাৰে পিছত লোক কথা পৰম্পৰাগত জ্ঞান ৰীতি নীতি এইবিলাক মানে হল অদৃশ্য ঐতিহ্য আৰু মানে
অ এনে সাংস্--সাংস্কৃতিক সংৰক্ষণটো ইমান প্ৰয়োজনীয় কিয়
সেইটো প্ৰয়োজনীয় কাৰণ চা মানে সংস্কৃতি যদি হেৰা হেৰাই যায় তেতিয়া মানে জাতিৰ যিটো পৰিচয় থাকে সেই পৰিচয়টো মানে দুৰ্বল হৈ যায় আৰু আৰু যদি আমি সাংস্কৃতিটো মানে সংৰক্ষণ কৰি ৰাখো ইয়াৰ ফলত মানে ধৰ ইতিহাস হওক মূল্যবোধ সামাজিক ঐক্য আত্ম পৰিচয় আৰু যিটো ভৱিষ্যত প্ৰজন্ম আছে তাৰো মানে জ্ঞানটো সুৰক্ষিত হৈ থাক ব আৰু
অ অ অউ আৰু তোৰ ভাষা সংস্কৃতিৰ লগত মানে টো কেনেকে জড়িত
ভাষা মানে সংস্কৃতিৰ লগত সেই আৰু ধৰ মানে ভাষা মানে সংস্কৃতিৰ বাহন আৰু তাৰ মাতৃভাষাৰ জৰি়য়তে মানে আমি ইতিহাস হওক সাহিত্য হওক লোক কথা গান আৰু যিটো সমাজৰ মূল্যবোধ সেই মূল্যবোধটো মানে এটা প্ৰজন্মৰ পৰা আন এটা এটা প্ৰজন্মলে বুলি গুচি যায় আৰু মানে সেই ভাষাৰ জৰিয়তে আৰু
আচ্ছা আৰু তোৰ মানে লোক সংগীত আৰু লোক নৃত্যৰ মানে সংৰক্ষণটো আমি কেনেকে কৰবা লাগে
চা এইবোৰ মানে এইবোৰে মানে যিটো সমাজৰ ইতিহাস আছে তাত আনন্দই হওক দুখ হওক তাৰপিছত কৃষি প্ৰকৃতি তাৰ পিছত জীৱন ধাৰণৰ যিটো প্ৰতি প্ৰতিফলন ঘটাই আৰু আৰু মানে অসমত অসমত যিহেতু বিহু হওক বিহু গীত হওক বিহু নৃত্য হওক ওজাপালি হওক টোকাৰী গীত এইবিলাক মানে অতি মূল্যবান সাংস্কৃতিক সম্পদ আৰু অসমৰ কাৰণে
অ ইয়াত উৎসৱৰ ভূমিকাটো কি
উৎসৱত মানে কি উৎ যেতিয়া মানে উৎসৱ এটা হয় ন উৎ উৎসৱ এটা হোৱাৰ ফলত মানে সেই উৎসৱ টোৱে মানে মানুহক একত্ৰিত কৰে আৰু ই ধৰ সামাজিক সম্প্ৰীতিটো বৃদ্ধি কৰে তাৰপিছত পৰম্পৰা এটা জীয়াই ৰাখে আৰু যিটো নতুন প্ৰজন্ম আছে নতুন প্ৰজন্মটোক মানে নিজৰ যিটো সংস্কৃতি আছে সেই সংস্কৃতিৰ সৈতে পৰিচয় এটা কৰাই আৰু মানে
আচ্ছা এনে পৰম্পৰাগত পোচাকে মানে সংস্কৃতিৰ অংশ নিদিয়ে
অ অ পৰম্পৰাগত এটা পোচাক মানে সংস্কৃতিৰ এটা অংশ হয় কাৰণ মানে অসমীয়া যিটো মেখেলা চাদৰ আছে গামোচা আছে বিভিন্ন জনগোষ্ঠীৰ যিবিলাক পৰম্পৰাগত পোচাক আছে এই এইবোৰে মানে আমাৰ যিটো ইতিহাস আছে তাত শিল্পকলা আছে সেই এই এই বস্তু বিলাকৰ মানে পৰিচয় এটা বহন কৰে আৰু
অ আৰু তোৰ খাদ্য সাংস্কৃতিক ঐতিহ্য নেকি
হয় হয় কাৰণ চাবি প্ৰতিখন অঞ্চলেৰে মানে খাদ্যই মানে সেই অঞ্চলটোত মানে সেই অঞ্চলত হক জলবায়ু হওক কৃষি হওক তাৰপিছত জীৱন ধাৰা
আৰু যিটো আৰু মানে পৰম্পৰাৰ এটা প্ৰতিফলন হয় আৰু আৰু যদি আমাৰ ধৰ অসমীয়া পিঠা পিঠা হওক জোল হওক খাৰ হওক টেঙা লাৰু এইবিলাক মানে আমাৰ সংস্কৃতিৰ পৰিচয় হয় আৰু
হস্তশিল্পটো আমি সংৰক্ষন কিয় কৰিব লাগে ইয়াতে
হস্তশিল্প হস্তশিল্পটো মানে কি জানা হস্তশিল্পই মানে যিটো স্থানীয় শিল্পীসকল আছে সেই শিল্পীসকলৰ জীৱিকা হয় তাৰ সৃ সৃষ্টি সৃষ্টিশীলতা তাৰে পিছত ঐতিহ্যত মানে সংৰক্ষণ কৰি ৰাখে আৰু ধৰ যিবিলাক বাঁহ বেতৰ সামগ্ৰী আছে তাঁত শিল্প আছে হস্ততাঁত শিল্প আছে মৃদ শিল্প আছে ধাতুৰ শিল্প আছে এইবিলাক মানে আৰু দাহৰণ আৰু হস্ত শিল্পৰ
আৰু তোৰ আধুনিকৰণৰ প্ৰভাৱটো মানে সংস্কৃতিৰ ওপৰত পৰিছে নেকি
কি ক'লি
এইটো তোৰ আধুনিকৰন
অ অ
সেইটো মানে সংস্কৃতিক প্ৰভাৱিত কৰিছে নেকি
চা আ কৰিছে কাৰণ চাবি মানে আধুনিককৰণ মানে সেই আৰু মানু মানুহবিলাক মানে বেছি ডিজিতেল হৈছে আৰু চাবি যদি মানে বিশ্বই না না আধুনিক জীৱনশৈলী আধুনিক যিটো জীৱনশৈলী আছে তাৰ বাবে মানে কিছুমান পৰম্পৰা মানে ধৰ হেৰাই যাব ধৰিছে আৰু কিন্তু যদি আধুনিক প্ৰযুক্তি ব্যৱাৰ কৰি মানে আমি সংস্কৃতিকো সংৰক্ষণ কৰিও ৰাখিব পাৰো সেইকাৰণে মানে আধুনিকৰণে অলপ সংস্কৃতিৰ ওপৰত প্ৰভাৱ পেলাইছে আৰু
আৰু আমি ঐতিহাসিক স্থানবোৰ সংৰক্ষন কিয় কৰিব লাগে, সেইটো কিয় প্ৰয়োজন?
ঐতিহাসিক স্থানবোৰ কাৰণ চা ঐতিহাসিক স্থান বোৰে মানে আমাৰ ইতিহাসটো মানে সাক্ষী কৰি ৰাখে আৰু, আৰু এইটো সতি সংৰক্ষণ কৰিব তেতিয়া ধৰ পৰ এইবিলাক বস্তু ধৰ পৰ্যটন বৃদ্ধি কৰিব, তাৰে পিছত ভৱিষ্যত পৰ্যটনক মানে আমাৰ যিটো ইতিহাস আছে এই সেই ইতিহাসটোৰ সৈতে মানে সংযোগ কৰি ৰাখিব আৰু মানে
আৰু এইয়াই এই বস্তু সহায় কৰে।
এ আই মানে চা এ আই ধৰ মানে যিবিলাক পুৰণি পাণ্ডুলিপি আছে সেইবিলাক মানে ডিজিটেল ৰূপত সংৰক্ষণ কৰে ভাষা এটা অনুবাদ কৰে যিবিলাক পুৰণা ছবি আছে সেই ছবি বিলাক পুনৰ উদ্ধাৰ কৰে, তাত লোক সংগীত বিলাক সংৰক্ষণ কৰি ৰাখে, তাৰপিছত যিবিলাক লিং আছে। আৰু তাৰ লগত যিবিলাক ভাৰ্চুৱেল মিউজিয়াম আছে, সেইবিলাক তাৰ কৰাত সহায় কৰে আৰু
অ' আৰু আমাৰ যুব সমাজে কি কৰিব পাৰে ইয়াৰ কাৰণে?
আ' কি ক'লি?
যুব সমাজে আমাৰ কি কৰিবা লাগে ইয়াৰ কাৰণে?
যুৱ সমাজে চাবি, আমাৰ ধৰ মাতৃভাষাৰ ব্যৱহাৰ তাৰে পিছত যিবিলাক মানে আমাৰ সেই আছে আৰু পৰম্পৰাগত উৎসৱ আছে, সেইবিলাকত মানে অংশগ্ৰহণ কৰিব লাগে, তাৰ উপৰিও যিবিলাক লোকক'লা আছে সেইবিলাক শিকিব লাগিব আমি, তাৰপিছত আমাৰ ধৰ যিবিলাক স্থানীয় শিল্পী থাকে, সেই স্থিৰ শিল্পী বিলাককো আমি সমৰ্থন কৰিব লাগিব তাৰপিছত সামাজিক মাধ্যম আজিকালিতো সামাজিক মাধ্যমৰে যুগ ন? চ' সামাজিক মাধ্যমত তুমি মানে আমাৰ নিজৰ সংস্কৃতিটোক প্ৰচাৰ কৰিবই লাগিব আৰু যিবিলাক গৱেষণা আছে এইবিলাকত অংশ গ্ৰহণ কৰিব লাগিব আৰু, সেইখিনিয়ে কৰিব পাৰিব আৰু মানে যুৱ সমাজে
আচ্ছা আৰু বিদ্যালয়ৰ ভূমিকা কি এতিয়া?
বিদ্য়ালয়ত মানে যিটো স্থানীয় ইতিহাস আছে বা লোক সংস্কৃতি আছে আমাৰ, আমাৰ যিবিলাক হস্তশিল্প আছে সংগীত হওক নৃত্য হওক এইবিলাক মানে যদি আমি শিক্ষা দিওঁ আৰু তেতিয়া মানে শিক্ষাৰ্থীসকলে মানে নিজৰ যিটো সংস্কৃতি আছে, সেই সংস্কৃতিটোৰ মানে মূল্যটো বুজি পাব আৰু
অ' আৰু পৰ্যটন আৰু সংস্কৃতিৰ লাভটো কি?
কি ক'লি?
পৰ্যটন আৰু সংস্কৃতিৰ মানে লাভটো কি?
অ' এইটো কালচাৰেল টুৰিজিম সেইটো মানে শেষ তাৰ পিছতে আজি মানে সাংস্কৃতিক পৰ্যটনে মানে যিটো স্থানীয় লোকৰ অৰ্থনীতি আছে, সেই অৰ্থনীতিটো উন্নত কৰে। মানে ধৰ তেওঁলোকে অধিক উপাৰ্জন কৰিব পাৰে, তাৰপিছত শিল্পীসকলৰ আয় বৃদ্ধি কৰে। আৰু যিটো বি আৰু নি বিশ্বৰ আগত মানে নিজৰ যিটো সং, সংস্কৃতি আছে, সেই সংস্কৃতি সেইটো মানে চিনাকি কৰি দিয়ে আৰু
আচ্ছা, ইয়াত অসমৰ বিশেষত্বটো কি?
বিশেষত্বা মানে অসম এখন বহু ভাষা, বহু ভাষা ভাষীৰ দেশ আৰু মানে বা বিভিন্ন জনগোষ্ঠীৰ দেশ। এ' তাতে ধৰ বহু ভাষা আছে, ‌ জনগোষ্ঠী আছে আৰু সংস্কৃতিৰ এখন‌ আৰু মিলন ভূমি অৰ্থাৎ আহোম, বড়ো, মিচিং, কাৰ্বি, ডিমাছা, এইবিলাক মানে জনগোষ্ঠীয় মানে যিটো সমৃদ্ধি এখন